হেল্ল।
হেল্লও। শুনিছো অ। এনেই আছো, তুমি?
উম মইয়ো এনেই বিচ
উম, উম। চাহ-তাহ খালা?
এ চাহ এতিয়া আমাক দিব বহে।
দিয়া নাই?
ছটা বাজিলে দিব আৰু ছযটা বজাত দিব।
অ। উম, উম, উম। আৰু পৰীক্ষা আছিল বুলি শুনিছিলো।
অ পৰীক্ষা আছিলে আজি।
কিহৰ আছিলে?
আজি মেডিকেল চাৰজিকেল নাৰ্ছিং হোৱা আছিল
অ অ অ কেনেকুৱা হ'ল
ভালেই হৈছে
ভালেই হৈছে
উম লিখাতো চব লিখিছো খালি মানে এত টাই এক নম্বৰৰ কুৱেশন লিখা নাই সেইটো নাজানো মই, নহয় নহয় অকল ময়ে নহয় আমাৰ- গোটেই ৰুম খিনিয়ে লিখা নাই মানে আহি মেলি কথা পতা হৈছে। সেইটো মানে কোনেও নাজানে নাজানো সেইটো কপা দিলে চাৰে।
অ
তাৰপিছত আৰু বাকী খিনি আকৌ লিখোতো লিখিছো কিন্তু মানে কিছুমান মাজে মাজে পাহৰি গৈছো আধা আধা লিখিছো মানে
অ অ অ
ইমান চব মনত নাই চাগে
উম আৰু তুমিতো নাৰ্ছিঙহে নাৰ্ছিংহে পঢ়ি আহিছা ন।
অ নাৰ্ছিং পঢ়ি আছো, কিন্তু মানে চব পঢ়ি যোৱাৰ ভিতৰতে আহিছে জানা।
ভালেই তেতিয়া হ'লে।
কিনো মানে তথাপিয়োতো মোৰ ইমান ভাল কে- ইমান ভালকে মনত নাই ন।
উম
সেইকাৰণে, কি কৈছিলা?
অ নম্বৰ পাব লাগে তেনেকে-
নহয় নহয় কি নাৰ্ছিং বুলি কৈছিলা?
অ তোমাৰ নাৰ্ছিং খতম তাৰমানে তুমি এতিয়া কি নাৰ্ছিং কৰি আছা?
মই এতিয়া জিয়ে নেম। জেনেৰেল নাৰ্ছিং মিডৱাইফ, কি কৈছা?
তাত তাৰ পিছত বোলো তুমি আৰু ওপৰলে পঢ়িম বুলি ভাবিছা নে -
প্ৰথম কিবা এটা চাকৰি কৰিবলৈ চাম আৰু, যত- দি মানে গমেন্টত পাই যাওঁ। তেনেহলেতো নকৰো।
অহ
যদি মানে পতকে কেইবা বছৰ মানত- হলেও গমেন্টত নাপাওঁ, তেনে হ'লে - প্ৰাইভেট কৰি কৰি ওপৰলে পঢ়ি থাকিম আৰু-
উম উম উম উম। তাকে।
ইয়াৰ পিছত তুমি কি পঢ়ো বুলি ক'লে পঢ়িব পাৰা মানে?
ইয়াৰ পিছত বি এছ চি পঢ়িব পাৰিম মানে বি এছ চি টো বি এছ চি টো কৌছ বেছিক বুলি কয়।
অহ। হয়তো মানে পষ্ট বেচিক মানে কি হয় মানে কি মতলবটো বুজাবা
তাৰ মানে মেইন কে সেইটো বি এছ চিএ হয়। ইনে বি এছ চি চাৰি বছৰৰ ন, যোনখিনি আমি জি এন এম খিনি-
উম
সেইখিনিয়ে মানে চাৰি বছৰ বি এছি নপঢ়িলে হয়, তে- আমি মানে মাত্ৰ হেৰি ত দুবছৰ পঢ়িলেই হৈ যাব। সেইকাৰণে সেই পষ্ট বেচিকটোৱে হেৰি কৰি মানে পষ্ট বেচিক কৰিব পেলাইছে। অ কি বি এছি তোকে মানে হেৰি কৰি পষ্ট পেচিক কৰি পেলাইছে।
পষ্ট বেচিক বি এছ চি।
অ।
উম, তাৰমানে তুমিয়ালোকে বি জি এন এম পঢ়া পিছত হেৰি পঢ়িব লাগিব ন বি এ চি। তাৰ উপৰতো পঢ়িব পাৰি নেকি?
অ তাৰ ওপৰত এম এছ চি।
অ সেইটো মানে ষ্টেপ ষ্টেপকেহে পঢ়ি যাব লাগিব ন ডাইৰেক্ট তুমি ওপৰলে পঢ়িব নোৱাৰা।
নোৱাৰি।
উমঁ।
যোনখিনিয়ে মানে ডাইৰেক্ট বি এছ চি যে পঢ়ো বি এছ চি লৈকে ডাইৰেক্ট পঢ়িব পাৰি হা।
অ।
আৰু তাৰপিছত যোনখিনি মানে বি এছ চি পঢ়ি থৈছে তেওঁলোকে এম এছ চি ডাইৰেক্ট পঢ়িব পাৰিব।
অঁহ।
এতিয়া আমাৰ মেম কেইজনীও যে গৈছে যে তেওঁলোকেও এম এছ চি পঢ়িবৰ কাৰণে গৈছে।
অ অ।
এম এছ চি পিছতো আৰু আছে।
এম এ চি পিছত কি আছে?
এ পি এইচ ডি কাৰণে পঢ়িব পাৰি আৰু।
উম উম। ইমান খিনি কোনেও নপঢ়ে বাৰু! অ। তুমি দেখোন ডাইৰেক্ট বি এ চি নাৰ্ছিঙে পঢ়িব পাৰিলা দেখোন।
মোৰ এই আৰ্টছৰ যে।
অ সেইকাৰণে।
চাইঞ্চৰ, উম চাইঞ্চত নপঢ়িলে দিগদাৰ হয় মানে নোৱাৰিয়ে। চাইঞ্চত পঢ়িলেহে বি এ চি পঢ়িব পাৰি।
অ, অ। অকমান দিগদাৰ খেলি মেলি কেইটামান আছে মানে।
অ আমাৰ লগত এতিয়া চাইঞ্চৰ ষ্টুডেন্টও আছে। সেইটো যেনেবা বি এছ চি পঢ়া নাই জি এন এম পঢ়িছে।
সিহতে কিয়া বি এ চি নপঢ়িলে মানে?
বি এ চি গৰ্মেন্টত চিত পাবলৈ টান, সেইটো জি এন এমটো ই গৰমেন্টত চিত নাপালে ন?
অ।
গভৰ্মেন্টৰ নাৰ্ছিঙৰ চিট পাবলে টানেই আৰু লগতে যোন বি বি এ চি পঢ়িবলৈ বহুত পইচা লাগে।
উম।
জি এন এম ৰ দুগুণ লাগে।
অ।
সেইকাৰণে।
অ, অ, উম।
কিন্তু তোমালোকে যদি সেই দুবছৰত পঢ়া তেতিয়া তোমালোকক পইচা কমেই লাগিব।
অ তেতিয়া কমাই দেই।
উম যদি চৰকাৰীত পাই যোৱা তেতিয়া কি হ'ব?
তেতিয়া পইচা নালাগে বেছি।
উম।
চৰকাৰে বেছি খচ কৰিবলে টান অ। তাৰমানে কিহ কাৰণে তাৰ জানানে? যোনখিনিয়ে যে নিট দিয়ে।
উম।
এতিয়া নিট দিলে ডাইৰেক্ট বি এছ চিৰ এট্ৰেঞ্চ নিদিয়াকে গৰমেন্টত পাই যাব পাৰি। তাৰ মানে নিটত যোনখিনিয়ে পাঁচ মানে কম নম্বৰ পায় সেইখিনিয়ে ডাইৰেক্ট বি এ চি পঢ়িব পাৰে। সেইকাৰণে কাৰণ বেছি ভাগেইটো পাছ নকৰে ন। আৰু তাৰ বহুত খিনিয়ে নাই মানে এ বি এ চি নাৰ্ছিঙলে গুচি যায়। সেইকাৰণে।
উম, উম।
এতিয়া বুজি পালা?
অহ, পাইছো বহুতখিনি বুজি। আগতে ইমানখিনি নাজানো আও।
অ, অ।
তেনেকেই কি কৰে, কি নকৰে
এনে তুমি যে তোমালোকৰ ঘৰৰ ওচৰ ওচৰৰ যে ছোৱালীজনী, তুমি যে কৈছিলা হেৰি দি লে বুলি, এ এইমচৰ হেৰি একজাম দিচ ছিলে, তাই যে চিট যে পালে তাই এতিয়া পঢ়িব নাই?
গম নাপাও দেই, মই সোধা নাই। তাই যদি পঢ়ে
অ।
তাই তাৰ মানে সেইটো চৰকাৰী হয় নে নে বেচৰকাৰী হয়?
চৰকাৰী, একে চেন্ট্ৰেলৰ হয়। সেইটোত যে হোষ্টেলৰ পইচা কিবা জানা?
কিমান?
এমাহৰ ঊনৈছ টকা নে ন টকা তেনেকুৱা কিবা এটা।
অঁ। আৰু তোমাৰ পঢ়া পঢ়োৱা-চহাবিলাকো ফ্ৰী হয়?
অ সেইবিলাকো চব ফ্ৰী আৰু হোষ্টেলত চিংগুল, চিংগুল চিংগুল ৰুম দিয়ে। আৰু তুমি প্ৰায়ভেটতে ইমান লাগজাৰী হেৰি নোপোৱা তাত যিমান পাবা। খানাও একদম বিধে বিধে দিয়ে। একদম পঢ়া ৰুমটো যে চিংগুল ৰুম যে দিয়ে কি ধুনীয়া।
অ।
তাত বহুতখিনি ফেচিলিটি পাব। পইচা নিদিয়াকে। তাই পঢ়িলে কিন্তু তাইৰ বহুত লাভ আছে বহুত দৰমহা জানা তাত। তাত যে তাই যদি তাতে পঢ়ে তেনেহলে তাই তাতে চাকৰি পোৱা চান্স আছে। পিছত আৰু যদি পিছত তাই চা চাকৰি তাত পাই যায় তেনেহলেতো তাই দৰমহা কিমান গৈছিলে না।
উম। উম
তাত দৰমহা চাগে চাঠি হেজাৰ মানৰ পৰাহে চাগে ষ্টাৰ্ট হ'ব। পঞ্চাছ ষাঠী হাজাৰ পৰা। তাইক কৈ চাব পাৰা মিচ নকৰিবলে। ইমান ভাল সুবিধাটো।
উ
কিমানেতো তাত চিট পাব কাৰণে হাবাতৰি খাই থাকে।
উম।
তাইক কবা নহবা এনে এৰি বহাগ দিবা। ন'?
তাকে।
কৈ চাবা? তোমালোকৰ ঘৰৰ ওচৰে নহয়।
উম। নহয় তেনেকে যদি পাই পেলাই এৰিও দিয়ে সেইটো বেয়া কাম কৰিব। তেওঁ তাৰ বদলি বেলেগ কোনোবা এটা ল'ৰা - ছোৱালীয়ে পালেহেঁতেন।
অ সেইকাৰণেতো কৈছো।
উম।
আৰু লগতে তাইৰো ভৱিষ্যতটো একেবাৰে পুৰা হেৰি ষ্টেবল হৈ যাব।
উম' উম'।
পিছলে আৰু তাই একোতে মাথা মাৰিব নালাগে আৰু, তেনেকুৱা এটা চাক কৰি পোৱাৰ পিছত আৰু কি লাগে নো হয় নে কোৱা?
সেইটো হয়।
আৰু তাতে পঢ়া মানেটো এনেও তাতে চাকৰি পাবয়ে ইহেঁতে।
উম।
পিছত হিতি ন চিট দিব লাগিব ন চটৰ হিতি পায়ে যাব।
অ। উম।
তাই নিজৰ তেতিয়া তা মানে সেইখন নিজৰ কলেজৰ ষ্টুডেণ্ট খিনিক এনেও প্ৰায়ৰিটি দিব ন, আৰু সেই তই যদি ইমান ভালকে শিকা হয়, তাই এনেও চোকা হৈ যাব ন চিত তাই এনেও পাছ কৰিব। অসমৰ ভিতৰত বহুত কেইটামান ষ্টুডেন্ট লয় জানা?
অহ'।
তাৰ ভিতৰত তাই পাইছে কম ডাঙৰ কথা নে?
তাকে। কিবা নাৰ্চৰ লাইনতো বহুত বেয়া বুলিও শুনো আকৌ মই?
কি?
নাৰ্ছৰ লাইনটো বহুত বেয়া বুলিও শুনো।
যেনে?
ধোৱা সমৰ সুবিধা একো নাপায়, কাম কাম কি থাকিব লাগে। পঢ়ি থাকিলেও পঢ়া, পঢ়া, পঢ়া লিখা সেইবিলাকে।
কিন্তু তাত বেছি কষ্ট নহয় এইমছত।
উম'।
এইমচত
তাত মানে চাগে এনেকুৱা টাইম টাইম লো টাইম দি সময়তো সময়ত কৰিব লাগে আৰু আহিব লাগে চাগে।
সেইটোৱে তাত চব মানে পুৰা মানে চিনচিয়েৰলি কৰা হয়।
উম উম'।
তাত মানে একো হেৰী নাই তাৰমানে ধৰা আমাৰ এইবিলাকত যেনেকুৱা খেলি-মেলি ন?
উম উম'।
তাত তেনেকুৱা নাই। তুমি তাত বহুত ধ্যান ৰাখিব মানে কাম কৰিবলে।
মাথা
নাই নাই ভুল কৰিব নালাগে আৰু।
কৰিব নালাগে আৰু, হয়টো।